হেল্ল' আহ
কি কৰিছ
অ মই এই থাইমচি আছিলো তাৰপিছত এই আজৰি হৈ আছো অ
অ ভাত খালি
খালোঁ খালোঁ
মই এই ভাতকেইটা বনাই আজৰি আছো
আহ অ খোৱা নাই
নাখোৱা
কহে বনাল বা
মই দালিয়ে মাছ ভাজি
অ' অ' মা কেতিয়াকে আহিব
না কাইলৈ আহিব নেকি
অ' অ' কিবা আছে নে কিনো সেঁতে হত
অ' নাই এনেই আছ
অ' অ' ভাত সেই কালি মাংস অকমান আছিলে মাংস অ' আছিলে মাংস আ চাগালি
অ' ম সদায় কি কৰিছো
নাই কাপোৰ ধ আছিলে
বাবা
বাবা কামলৈবোৰ
আহ
ত কেতিয়াকে যাবিগে কলেজ বন্ধ মানে আজি দেওবাৰ
এক্জাম কেনে ভঢ়
একাম ভালেই হৈছে আৰু আমাৰ ইটাৰণশ্বিপৰ আছে এতিয়া,
আহ
দাদা আছে নে?
আছ
অ' অ' বাবা আছে নে?
নাই বজালে
অ' অ' হয় মতে আহ আহ।
হৰি আহি কৈছো
নাজানো কি কৰি হৈছে?
অ'
মানুহজন ঘৰত আছেনে ক'ত ক'ত
নাই ঢেকীয়া জুলিত আছে।
অ' অ' কেতিয়ালৈ আহিব আকৌ
জানো কেতিয়াহে
অ' অ' আহিছিল দে ন ঘৰলে
আহিছিল মাজতে,
অ', অ'
ভাল নহয় খবৰ খাতে
এই ভাল মানে এই ভৰি এটা দুখ পালো বিষ এতিয়া। ভালকে খোজ চোজে স ব নাই।
কেনেহে দুখ পালে
এই দৈবলৈ জে নে। কৰিলো আকৌ খালি এক্স ৰে কৰি আহিছো বাৰ ৰিপৰ্ট কাইলৈহে দিব।
আহ।
কলৈ ৰৰিপৰ্ট বৌলে আ কালি শনিবাৰ আছিলে যে, এ চৰকাৰী হস্পিতেল বোৰে এনেকে মানুে প্ৰ বুক কৰেগ একো কথা নাই ফটো কপবি ওাইায় সহঁতে সেইকবি ধুুৱাইেলাই উলিয়াই আহ পেলাই সেইটোকে কৰি নিয়ে সহেঁতে
অ' নিদিলা নাই নহয়নাখন অ'
কাল লেহেৰিবন
খাই মচি হ'ল ন কি।
থেং হ'ল।
উম'।
চাহ‌ তাহ খালানে নাই?
খালো। হেৰিয়ৰ খবৰ কেনেকুৱা, হেৰিয়ৰ খবৰ কেনেকুৱা?
চেয়াল তেনে কিনো
অ আজি ডিউটি আছে আপোনাৰ
অহ।
আজি ডিউটি আছে ন'।
ডিউটি মানে এতিয়া শুইহে আছোগে ডিউটি। দুটাপা‌ আছে।
অ', মাটি ৰ'ব হৈছেনে নাই?
অহ।
মাটি ৰুব
মাটি ৰুব সে এতিয়া ৰুব আৰু হেৰি হাত ভাগিছে হে তাৰপিছতে কঠীয়া ডাঙৰ হৈ হৈছে এতিয়া ৰুব আৰু হাল বালে আজি কোৰ মাৰিছিল লেগে বাবাই গৈ পেলাই, ৰুব পৰা হ'ল বাৰু এতিয়া কঠিয়াখিনি অকমান ডাঙৰ হ'লে তুলি- মেলি ৰুবহে লাগে আৰু
এ, ৰ'দ দি আছেনে বৰষুণ দিছে?
আমাৰ ফালে একদম ৰ'দ ওলাইছে বাৰু, আকৌ মাজে-মাজে গোমাও কৰি আহে বতৰটো। কিনো কৰিব আৰু বৰষুণে দিব নে ৰ'দ দিব। ভগৱানেহে জানে গৰম এচাতি উঠি আছে বৰষুণ আহিব চাগে, এই বতৰ বাৰিষা বতৰত এই ৰ'দ, এই বৰষুণ তেনেকুৱাই।
অ'।
বাইৰিষা বাৰিষা বতৰহে আৰু
পথাৰত পানী আছে নাই?
পথাৰত পানী আছেহে, বৰষুণ দি আছে নহ বোলে একেৰাহে।
অ'।
অন হৈ পেলাই
আমাৰ এইফালে আছে বাৰু।
অ' অ' মই ভলো আছো আহ।
মাছ-পুঠি লাগিছে নাই?
মাাছ, পুঠি সেই চেপা পাতিলে লাগে। চেপা পাতিবা কেতিয়াবা, কেতিয়াবা।
অহ।
চেপা পাতিলে বৰষুণ বেছিকে দিলে, চেপা পাতিলে লাগে।
অহ।
এনে পুখুৰীত মাছ দিছেহে ধৰি খাব পৰা হোৱা নাই ইবছৰ এহে আগৰ বছৰৰ কেতিয়াবা। ধৰে বাৰু কেতিয়াবা কিন্তু এতিয়া ধৰা নাই এতিয়া পানী বেছি যে' এই বাহঁত আহিছিলে তেতিয়া সেই বৰশী টোপ পেলাই ধৰিছে।
এতিয়া পুখুৰীত নামনে নানাম, সাঁতোৰণে নাখা
এ আগতে সেইবোৰ চব গ'ল আৰু এতিয়া ডাঙৰ হবোৱা এতিয়া কাৰ লগত সাঁতুৰিম। এতিয়া হেই চক নাই ও। নেনামো এতিয়া আগতে অলপ চখ নেকি হয় নাই ক' আকৌ ৰাতি ৰাতিপুৱা একদম দেওবাৰে, দেওবাৰে সদায়।
অ'।
আগতে দেওবাৰ ইস্কুল বন্ধ থাকিলেই হ'ল আৰু।
আহ
আৰু কথা আগ ধৰি দে পাতি থওঁ আজি গা ধ লাই আহি দেেইুুৰত বুলি এতিয়া নাই আহে চৰক কিন্তু মন যায় ধবলৈ
উ এতিয়া দৌৰিবলে যাব নোৱাৰো নহয় ফিল্ডলে
ঘৰি আহে অৱস্থা কেনেক ন যাওঁ
সতিয়া
টিউশন চিউচনো যোৱা নাই এইকেইদিন বহত কাৰণে টিউচন বিলাক খোজাই পেলাইাব পৰা নাছিলে আজি অকমান পাইছো বা দে আজি অকণমান ভাল পাইছো ৰাতিটোো ভৰিতো ইমান পুৰিছে এতিয়াও পুৰি আছে ব
আহ
ভৰিত জলকীয়া পুৱ দি চেক চেককে পুহছিল জলিকা লাগিলে যেনেকে পুৰেৰে মানে চেক চেককে
উ
এনেকে কৰিৰি আছে ৰাতি খাহ পা খাহ পা গৈছো
অ ঘ ঘৰত চবৰে ভাল ন হয়
অ ভালে বা গা বেয়া বা আহিব আজি কাইলৈ হস্পিতেেলত দিব নেকি মায়ে
কি আছিল
যাানো কিবা পিঠি চাইডতটো বিষ বুলি কৈছে
আহ
ভন্দ আহিব না
নিন্তু নাহে চাগে নাপন দেই তাৰ সেই কঠিয়াত পুৰা কঠিয় চঠীয়া তুলি মেলি খেতি সিহঁতক ৰা উঠিলেই নহয়
অ মাজতে নাছিলো ফটোবোৰ
অ পুৰা কঠীয়া চঠিয়ীয়া তুলি মেলি পুৰা লাগি দিলে যে একেৰাহে সেইকিন ন সেইকাৰণে হৈছে আকৌ আমাৰ এই ত কাম কৰিলে ইমান দাহি মুহি কৰে নহয়
আহ
সেইকাৰণে লগগ আছে
লোৱাও আহি বচাগে
ল'ৰাও আহিব এ দাদু ক'ত থৈ আহিব ন ভিনদে হেৰিয়লে গ'ল আকৌ অ ভিনদে বজাৰলে গ'ল
ভিনন্দু আগতে হোটেলহে আছিল এতিয়া বজাৰত থাকে নেকি
অ আজিকালি হোটেল নাথাকে বজাৰত থে
অ পাচলি আছে নে কিি
খাতা খাতা কম্পিউটাৰ খাতা!
অ
এইটো আতৰ পৰা অহ বেপাৰীোৰ মানে তাতে সিহঁতৰ খাতাতে মানে কমিতা কটাত জুখে আৰু সেইবৰেে হেই কটালো নাহে যে স তেনেকুৱাই তাপকে লগতে বাহিৰলৈ মানে মই গৈছিলো অলপ দিনৰ আগত।
অহ, কেইদিন থাকিল।
এদিন হে থাকিলো। মোৰ টিউচন চিউচন থাকে যে সেইকাৰণে।
অঁ। টিউচন ক'ত ক'ত কৰিছ? টিউচন ক'ত ক'ত কৰিছ।
এ, টিউচন অকমান দূৰত দূৰত অহ, স্কুটি লৈ যাব লাগে মানে। এতিয়া, এইকেইদিন যোৱাই নাই ভৰি এনেকুৱা হোৱা পা
অহ।
এ, এইবোৰ টিউচন চিউচন গলে নিজক টাইম দিব নোৱাৰি আৰু।
তাকে, কলৈকো যাব নোৱাৰি।
অহ, কলৈবো যাব নিজক টাইম দিব নোৱাৰি এতিয়া, অক্টোবৰৰ পৰা আমাৰ হেৰি হব, ইণ্টাৰভিউ হব। মই যদিও, সেইবুকত টিউচন চিউচন বহুত টাইম কৰি থাকোঁ মই নিজৰ টাইমলৈ নাপাম পঢ়িম কেতিয়া দৌৰিমগে এতিয়া মই সেইকাণে, হেৰি। দুটা টিউচন এৰিমেই, দুটাহে কৰিম।
একদিন টিউচনলে গৈছ নাই?
এইকেইদিন নাই যোৱা, ভৰিত দুখ পোৱাৰ পা আৰু ল'ৰা ছোৱালীবোকৰ এক্জামো খতম হৈছে যে। এই‌ কেইদিনতে একজাম খতম লগে লৈছো, পঢ়িবলেও মন নকৰে নহয় তাকে, বোলো দিন দিন। যিমান লাহে লাহে যাম বোলো, কাইলৈকে যাম আৰু।
অহ।
কিয় জানো কাইলৈ ইণ্টাৰ্ণশ্বিপৰ এক্জামো আছে, কেইটা বজাগে তাতে।
অ, কেইটা বজাত?
অ', এঘাৰ মান বজাত যাব লাগিব ৰ।
অঁ।
এঘাৰটা বজাত যাব লাগে।
আম চাম আছেনে তহঁতৰ ফালে।
আম আছিল, এতিয়া এদাই হল। তহঁতৰ ফালে আছে নেকি?
আমাৰ এজোপা আছেগে।
খাবলৈ যাব লাগিব তেতিয়া।
আমাৰ সেই আম ঢেৰ আছিলে, আমৰ গছ আমাৰ ঢেৰ। তাৰপিছত এতিয়া, শেহতীয়াকে এজোপাহে আচেগে বাকী খিনি খতমে হ'ল।
অহ।
এতিয়া-এজোপা আছেগে আও
উম। মাহঁতে ভাত খালে নেকি। আছে, অহ।
অঁ।
মাহঁতে ভাত খালে নেকি।
আমি চবে খালো, মায়ে নাই খোৱা।
অঁ।
চাবলে গৈছে।
অহ', অহ, বাবাই কাম ক'ত কৰিছে? তহঁতৰ বাবাই কাম ক'ত কৰিছে?
বাবাৰ কাম অকমান দুৰত ণি
অহ।
ইমান দূৰত হ'ল একা।
অহ',
বতৰ এয়া বেয়াকৈ আহিলে।
অ। হ'ব দে মই পাছত ফোন কৰিম।
অ', অ', হ'ব, টাইম পালে কৰিবি পাছত।
অ', হ'ব কোনফালে